ন
নমস্কাৰ নমস্কাৰ।
ক'ত আছা?
এ
এ এলে চ ভাল আহিছ বু এলে চ ঘলে আ--ছ
অ।
ভাতপানী খালা? এ ৰুটি খালো এতিয়া। অ অ তুমি খালা নাই পিছে? মই সেয়া ৰুটিয়ে খাই আহিছো। খালো তোমাৰ। আঠ খন খাই আহিছো, ভোক মৰি গৈছে।
আন খন খাইছা। এ মও মানে
এ লাহে তল পেট কৈ বহি খালে দচখন যায় উঠি ঠ। এ তোমালোকৰ সেইবিলাক কম। তোমালোকৰ ৰুটিবোৰ হেৰি ৰুটি বিলাক সেই ফুচকাৰ নিচিনা অকমানি অকমানি। আমাৰ পৰঠা নিচিনা। মোৰ সমান আঠখন ৰুটি খালে তোমাৰ মোৰ ঘূৰাই পৰি যাবা তাতে।
এই ফুচকাৰ নিচিনা নহয় তুমি সেই ভুল কৈছা এই বটলৰ পৰটো সমান হে এটা ৰুটি।
মই জানো মই সেইদিনা মাজতে খাইছিলো নহয়, পাপৰ পাপৰ লাগে খাই। যি পাতলা, আমাৰ কেইডাল পৰঠা একেবাৰে।
অ। আচ্ছা, তাকে বোলো কাঞ্চা দোকা--লে আহি ছো ৰবা।
তামোল দুখন লও। অ নাই নাই, আমাকো কিবা অকন খুউৱা আকৌ। যিহেতু বহুত গৰম পৰিছে বা সাঁতুৰিবলে যাও।
অ পাৰি এতিয়া, তুমি নকলাই মানে পুখুৰী ঠিক নক
নকৰিলাই সাঁতুৰিবলৈ। ওলোৱা কৰবাত পুখুৰী এটালৈ যাও।
ব'লা তুমি ক'বাত যদি আছে। আছে যদি ব'লা, কি আছে?
হা হা।
আছে যদি ব'লা বোলো, সাতুৰিব পাৰি এতিয়া যি গৰম দিছে।
অ সেয়াই বহুত গৰম পৰিছে দেই। একদম অশান্তি লাগি গৈছে মানে। সেইকাৰণে ভাবিছো কৰ'বাত যোৱা যদি সাত তুৰি কৰি আ নহলে। বুজিছা? দুখন দিব। হা হা।
এ তামোল দুখন লৈছো ৰবা দোকান পা।
হয় নেকি?
উম।
অ ঠিকেই আছে। বাকী কোৱা?
তুমিয়ে কোৱাচোন আজি কোন যন কোনোমতে ফোনটো কৰিলা। ফোনটো যে কৰিছা কোৱা তুমি কিবা এ
অ তোমাৰ এতিয়া কলেজ চলেজ গৈ আছা নাই?
এ এতিয়াতো কলেজ গলেতো মানুহ পাগল বুলি কব গম পাইছা নে নাই
অ
যিহেতু এতিয়া কলেজ বন্ধ গৰমত
গৰমত নহয় ইণ্টাৰণশ্বিপ চলি আছে নহয়।
অ মোৰ চলা নাই মই এডমিশ্যন লৈছোহে এইবাৰ
তহতৰ চলি আছে অ মোৰতো বাৰু চলি আছে ইটাৰৰ্ণশ্বিপ কাম কৰি আছো এতিয়াও
পিছে তুমি কত কৰি আছিলা ইণ্টাৰশ্বিপটো কব পাৰিবা নেকি।
এ এতিয়া মই ধৰা তোমাৰ ইয়াতে কৰি আছো আৰু এ পি ডি চি এলৰ আন্ডাৰত মানে স্মাৰ্ট মিটাৰৰ প্ৰজেক্টৰ ওপৰত
উম
এয়া তাতে মই আৰু লগৰ এজনে মিলি কৰি আছো আৰু
অ সেইটোৱেই স্মাৰ্ট মিটাৰ লগাই আছা ন আৰু এটা কোৱাচোন স্মাৰ্ট মিটাৰটো আৰু পুৰণা মিটাৰৰ মাজত পাৰ্থক্য কি আছে মানে জনাত ভাল লাগিল
অ তোমাৰ চাব গলে স্মাৰ্ট মিটাৰো ধৰা যিহেতু স্মাৰ্ট মিটাৰ লগাই আছে ত' সেইটো মানে ধৰা নতুন বিকল্প এটা সেইটো কাৰণে মানে তোমাৰ যি হয় যিহেতু ভালেই হ'ব সেইটো কাৰণে পুৰণা মিটাৰটো ধৰা বহুত এনেকুৱা কিছুমান মানে ৰিডিং চিডিং উঠাব নোৱাৰে ন সেইটো কাৰণে মানে এবাৰ স্মাৰ্ট মিটাৰটো দিছে যাতে সৰু সৰু ৰিডিংৰ ক্ষেত্ৰত মানে উঠি থাকে
অ
আৰু ধৰা তোমাৰ সেইটো মানে আৰু এনেকে কি ট মিটাৰ মানে মই ভাবি পোৱা নাই তোমাক কেনেকে কও বুজাব পৰা নাই মানে
ঠিকে আছে বাৰু দে মানে স্মাৰ্ট মিটাৰ মানে
মানে শুনিছো মিটাৰডং মানে ইউনিট কিমান খৰচ কৰিছিলে সেইটো ওলাই যায় এপত অ অ তুমি যিমান ধৰা ইউনিট খৰচ কৰিছা বা তাৰ চাইডত মানে এনেকে অব্লিক দিয়াৰ পিছত তুমি ডেইলি কিমান টকাকে মানে তোমাৰ পইচা পকেটৰ পৰা গৈছে সেইটোও তোমাৰ দেখাই থাকিব
অ অ আমাৰ বুজিছা ডেইলি এটা তিয়ানব্বৈৰ টকাকৈ আহে কিহৰ পৰা আহে মই গম পোৱা নাই
উ তোমাৰ পানী মটৰটো আৰু ফ্ৰিজটো খুলি থৈ দিবা ত নহ খালি এটা লাইত ই বুইছা এটা ফেল অ গুৰি চপাই কাটি দিবাচোন তাৰ তাতে
অ সেইটো কাম কৰিছিলোঁ তেতিয়া লাইট লাইটৰ বেছিয়ে
বি অ ঠিকে আছে মই মানে তোমালোকক চাই দিম ৰবা এনেকে এপতো লগ ইন কৰি তাতে বহুত ভাল চাও পাৰিবাটো তাত বহুত বস্তু আছে তেনে অ
অ
অ
মানে সেইদিনাখন মই লাইটটো কাটি দিওঁতে পাঁচশ নিৰান্নব্বৈ টকা ওলাই বিল লাইটৰ বিল আহিল পাঁচশ নিৰান্নব্বৈ টকাৰ লাইটৰ বিল আহিল বোলো
অ ঘৰত বহুত বস্তু ব্যৱহাৰ কৰা যেতিয়া আহিবই
এই বহুত বস্তু কি আৰু সাধাৰণ এই তু নিচট এযটো জ্বলে আৰু
এই ফালটো কথাৰ কাৰণে মোক ফোন মানে ফোনত অসভ্যালি কৰি থাকিবাচোন মই ভাল নাপাওঁ ইবিলাক
অ হ'ব।
তোমাৰ কিবা যদি দৰকাৰী কথা ক'ব আছে কোৱাচোন এনেকে অভদ্ৰমি কৰি নাথাকিবি এনিমি।
অ অ।
উম অভদ্ৰামিৰ কাৰণে মানে সময় নাই বুজিছা তুমি এতিয়া এটা লাইট জ্বলি পেলাই মা। চাৰ পাছৰ সকলোৰে লাইটৰ বিল আহে নেকি।
এ আহিবও পাৰে মানে কিবা হেৰি কোনোবা হেৰি কৰিব পাৰে তো সেইকাৰণে মই গম পোৱা নাই কথাটো।
চাবা তোমালোকৰ ঘৰত যদি কোনোবা বেলেগ কানেকশ্যন লৈছে বা। যদি দুজাল তনিচটত যদি মাহে। চাৰে ছশ টকা লাইটৰ বিল লাহে সেইটো কথা হয় নেকি তোমালোকে চাবা আক কমপ্লেইন দিবা গৈ। হেৰি অফিচত। কাৰণ যিহেতু আমি এতিয়া মিটাৰ লগাই আছোঁ আমি জানো। সেনেকুৱা লাইটৰ বিল কেতিয়াও নাহে আমাৰ এতিয়া দেৰ দুই বছৰ হৈ গ'ল লাগি থকা।
অ তোমালোকৰ পিছে কিমান আহে।
আমাৰতো বিল নৰ্মেলি আহে ধৰা তোমাৰ মানে আগতে যোনটো গৰম দিনত আহিছিলে মাহেকত চাই। পাঁচশ মান আহে এইবাৰ গৰম দিনত। ফালে সেয়া ছশ চাৰে ছয়শ এবাৰ মানে বেছি কুলাৰ চুলাৰ ইউজ হৈ আছে যে। চাৰে ছশ সাতশ তেনেকে আহি আছে মানে। আৰু পানী মটৰটো বাৰে বাৰে চলিয়ে থাকে ডেইলি আঠাইছ ট ঊনত্ৰিশ টকা এনেকে আহে মানে আমাৰ এতিয়া।
উম উম এইটো ঘৰত বৰ ঠি।
নতি।
এই তোমাৰ কৰবাত কিবা হৈ আছে বুজিছা, কানেকশ্বন খেলি মেলি বা কিব ৱেৰিঙৰ প্ৰব্লেম থাকে। থাকিলেও মানে তেনেকুৱা এটা। অৱস্থা হয়গৈ তুমি এইটো চাবা বা কমপ্লেইন দিবা যে মোৰ কিয় এনেকুৱা আহি আছে। তেতিয়া সিঁহতে তোমাৰ মানে চাৰ্ভে কৰি পেলাই চেক কৰি পেলাই কৈ দিব যে লাইটৰ বিল কিয় আহি আছে। মানে আজিকালি এইবিলাক চব। মানে এক্সিছ থাকেটো সিহতৰ তাৰ পৰাই ডিচকানেক্ট কৰিব পাৰে তেনেকুৱা। টীম আহি পেলাই তোমাক চাৰ্ভে কৰি পেলাই চাই পেলাই বনাই দিবগৈ।
গম পাইছোঁ বাৰু দে মোক কি ক'ম বুলি ভাবি ভাবি মিটাৰটোত যে। এতিয়া তিনিশ টকা মাইনাচ লাগি আছে। এ লাইটটো চাগো আৰু অকন মাইনাচ লাগিলে চাগে আজি কাটি দিব ন।
অ তিনিশ টকালৈকে যদি তোমাৰ মাইনাচ লাগিছে তেনে তোমাৰ তিনিশ পোন্ধৰ টকা মান লকে চলিব আৰু। চলাই কাটি দিব।
উম।
ভাই ল'বা লাইটৰ ৰিচাৰ্জ কৰি ল'বা নহ'লে তাৰ পৰা যদি ডিচকানেক্ট কৰি দিয়া আৰু তুমি এনে এনে আৰু। এই গেলা গৰমত। অ মাজতে কৰিছে তেনেকুৱা মিটাৰ লাইট আছে কিন্তু ঘৰৰ লাইট নাই। উম সেইটোৱে কৰে উম। চবে এফালৰ পৰা চাব গেলে ভালো কৰিছে কাৰণ বহুত মানুহে লাইটৰ বিল নিদিয়ে ন।
উম।
সেইটো কাৰণে মানে। এজনৰ কাৰণে গোটেই বিলাককে তেনেকুৱা কৰাবলগীয়া হৈছে। মানুহৰ কাৰণে কিমান লাইট, লাইটৰ বিল নিদিয়া কাৰণে আমাৰো এনেকুৱা। উম।
আগতে লাইট। উম, আগতো লাইটৰ বিলটো অকণ দেৰি কৰি দিলো এতিয়া কথা নাই এতিয়াতো দিবই লাগিব যিহেতু এ অনলাইন হৈ গ'ল আজিকালি।
উম চব প্ৰিপেড।
উম। পষ্টপেট থাকোঁতে ভালো আছিলে বাৰু তেতিয়াও ভালেই হৈছে বাৰু আমাৰ ইমান হেৰি নাই আমি কাৰণ লাইটৰ বিলটো সময়তে দিওঁতো।
উম।
উম।
অসুবিধাতো কাৰ হৈছে জানা? যোনবিলাক মানুহে ধৰা তোমাৰ উম' মানে অলপ মোবাইল নাই, স্মাৰ্ট মিটাৰ
উম।
উম, উম।
কোৱা কোৱা মানে ছাউণ্ডটো অহা নাছি
অ সেইটোৱেই কৈ আছো বোলো।
উম।
বাকী এতিয়া তোমালোকৰটো চব ঠিকে আছে?
ঠিকে আছে ঠিকে আছে বাৰুতে ঠিকে চলি আছে এইটো ঘৰত, বাৰুতে এইটো ঘৰত
এইটো ঘৰতে মানে চাই আহিবাচোন আহি পেলায়। এবাৰ চাই দিম দিয়া মই, টেকনিকেল টিমৰ লগত কথা পাতি পেলাই জনাম ৰ'বা তোমাক। ভাইটিয়ে বাৰু কি পঢ়ি আছে তোমাৰ? অ, কোন স্কুল?
গভমেণ্ট বইছ।
হয় নেকি?
উম।
তুমি কি তাতে পঢ়া নেকি?
মই তাতে পঢ়া বাৰু এতিয়া মই তাতে পঢ়ি আহিছিলো।
স্কুলখন কেনেকুৱা ভাল নে এইখন?
এ ভাল মানে কি আৰু যেন - তেন। এ মানে হেৰি ষ্ট্ৰিক হয় অলপ শাসনটো।
মানুহৰ মুখেদি শুনিছো কিন্তু বহুত এনেকুৱা মানুহৰ মুখেদি শুনিছো তাৰ বুলে ষ্টুডেণ্টৰ কাৰনে ষ্ট্ৰীক নহয় বেলেগৰ কাৰণে ষ্ট্ৰীক। কথা কম ন মই ষ্টুডেন্টৰ কাৰণে ষ্ট্ৰিক নহয় কি আৰু। একদম খাব লাগে বুজিছা? কানেকশ্বন, ডাইৰেক্ট পিছফালৰ পৰা মানে হাৱা - চাৱা মাৰি যায়। হুম', হুম'।
মানে পিছফালৰপৰা ডাইৰেক্ট মানে পৰিয়ে যায়।
ই যায় তাত। অ দিগে আছে, দিবও লাগে আৰু এখন স্কুলৰ পৰা বহুত কথা শুনিছো দেই। বোলে বহুত ভাল বোলে তেনেকে।
ভালত বাৰু ত ভালেই আছে ভালেই অলপ মানে ষ্টিক হৈ যায় সেইকাৰণে মানে অলপ দিগদাৰ হয়।
উম।
আমি পঢ়া সময়ত মানে ইমান নাছিলে মানে আজিকালি বদমাছটো বেছি হৈছেতো বদমাচীটো।
অ, তোমাক মই কথা এটা কওঁ ৰ'বা শুনা?
কোৱা কোৱা?
তোমাৰ যিহেতু বহুত কষ্ট হয় বা তুমি দুষী আত্মা নিচিনাকে থাকা মটিভেশ্যন মানে কি জানা?
উম।
কি?
তোমাৰ ত বুজি পাওঁ এতিয়া তোমাৰ মানে বুজাব নোৱাৰিম কথাটো।
সেইকাৰণে মই বুজাই দিও শুনি থাকে মনে মনে, বুজি পাওঁ বুলি এনেই নকবা। মতিভেচন মানে হৈছে প্ৰেৰণা।
উম' পেৱাটো নেকি?
পেয়াটো নিকি? হাঁ হাঁ।
একো নাই কোৱা।
কোৱা। আমাৰ মনৰ ভিতৰত মানে- চালিকা শক্তি যিয়ে আমাক কোনো এটা কাম কৰিবলৈ লক্ষ্যত উপনীত হবলৈ- বা জীৱনৰ কঠিন পৰিস্থিতি সেই- যুঁজিবলে মানে যুঁজিবলে শক্তি দিয়ে। প্ৰেৰণা বহুত প্ৰকাৰৰ থাকে তুমি জানা নে নাই?
অঁ নাজানো বাত-
জানো বাৰু দে তুমি ক'লে ভাল লাগিলে। উম' বাজ্যিক প্ৰেৰণা বুলি থাকে এটা।
হাঁ।
প্ৰেৰণা দুই প্ৰকাৰৰ।
অঁ কি কি বা?
আভ্যন্তৰীণ প্ৰেৰণা আৰু বাহ্যিক প্ৰেৰণা।
উম' মানে এটা ভিতৰ এটা বাহিৰ।
কথাবোৰ তেনেকুৱাই চাব গলে, তুমি বাহ্যিক প্ৰেৰণা যেনেকুৱা হয়- যেতিয়া তুমি মানে কোনো পুৰস্কাৰ বা মানে প্ৰশংসা- টকা পইচা বা লোকচানৰ ভয়ত মানে কাম কৰে-
উম'
লৰাজনে- পৰীক্ষাৰ নম্বৰ পালে ঘৰৰ পৰা উপহাৰ পোৱাত আশা মানে- পঢ়িব সেইটো কৰি বা ধৰা তোমাৰ চাকৰি দৰমহা পাবলৈ কাম কৰা তেনেকুৱা।
উম'
এইটো আভ্যয়ন্তৰীণ প্ৰেৰণা হল, এইটো মানে আটাইত- কৈ শক্তিশালী প্ৰেৰণা, যেতিয়া তুমি কাম এটা মানে- এইবাবেই কৰ কৰা মানে ধৰা- মানে তোমাক কেনেকে বুজাম এতিয়া?
বুজা বুজা অলপ ভালকৈ বুজা যাতে মোৰ অলপ-
ময়ো অলপ বুজি পাওঁ মানে যেতিয়া যেতিয়া তুমি- কাম এটা এইবাবে কৰা কাৰণ, মানে সেই- তু কৰি তুমি মনৰ সন্তুষ্টি পোৱা মানে।
আৎচ্ছা।
কামটোৰ প্ৰতি তোমাৰ ধৰা, - ভাল পোৱা বা অনুৰাগ থাকে যোনটো মানে কৰে ন।
অঁ'
যেনে শৰীৰটো ফিট ৰাখিবলৈ তুমি যেনেকে জিম যোৱা।
অঁ'
আনন্দৰ যিম মাৰা, বুজা নাই নিজ পূৰণ কৰিবলৈ কিবা এটা শিকা। তেনেকুৱা মানে, সেটো হৈ গ'ল তোমাৰ আভ্যন্তৰীণ প্ৰৰণা।
অঁ'
জীৱনত মানে প্ৰেৰণা কিয় কমি যায় জানা?
গম নাপাওঁ না মইয়ো
এতিয়ালৈকে কমা নাই ভালকে মানে ধৰা তোমাৰ কথা এনেকুৱা থাকে কিয় হয় ধৰা বহুতৰে ক্ষেত্ৰত দেখা যায় যে ধৰা প্ৰথম কেইদিন মানুহে গৈ উৎসাহত মানে পুৰা একদম গৈ জিম মাৰে জিম চিম মাৰা তাৰপিছত একমাহ দুই মাহৰ পিছত ধৰা জিমটো এৰি দিয়ে নোযোৱা হৈ যায় লাহে লাহে সেইটো হ'ল মানে প্ৰেৰণাটো কমি যোৱাৰ কাৰণ যেনে তোমাৰ হৈছে উম বহুতৰ লক্ষ্যৰ অভাৱ কাৰণ কেইটা হ'ল এইকেইটা মানে কিয় কমি যায় লৰা বিফলতাৰ ভয়
সেইটো হয় বাৰু এটা কথাটো
মানে আকৌ ধৰা মানসিক চাপ যদি তেনেকে থাকে ন
উম
যেনেকে হেৰি স্পষ্টৰ লক্ষ্যৰ অভাৱ মানে যোনটো এইটো হয় আৰু মানে মই কামটো কিয় কৰি আছো
আ
তাৰ সঠিক উত্তৰ নিজৰ ওচৰত নথকা মানে সেই কামটো মই নিজেই নাজানো মই কিয় কৰি আছো স্পষ্টৰ লক্ষ্যই নাই
উম